ছাৰ আহ আপোনোনাৰ লগত মই ডেইলি লাইফৰ বিষয়ে কথা কব বিচাৰিছিলোঁ।
হয়, হয় পাৰিব। ডেইলি লাইফৰ ওপৰত অলপ কথা পাতি লওঁ তেতিয়াহ'লে আমি একেলগে।
হয়, হয়, হয়। অ', আপুনি ৰাতিপুৱা ডেইলি লাইফটো ৰাতি পুৱাৰ পৰা আৰম্ভ হয়। অ', ৰাতিপুৱা আপুনি কি কাম কৰে এইটো কব পাৰিবনে?
হয়, মই আপোনাক এফালৰ পৰা কৈ আছোঁ ৰাতিপুৱা ধৰা মোৰ চাৰিটামান বজাত ৰা ৰাতিপুৱা সাৰ পাওঁ বিচনাৰ পৰা তাৰ পি পিছত মই আপোনাৰ শাৰী পোৱাৰ লগে একে অলপ দহ মিনিটমান পিছত বিচনাৰ পৰা উঠো উঠি আপোন আপোনাৰ ব্ৰাছ চাছ কৰোঁ। তাৰ পিছত ধৰা যিখিনি বাহিৰা কাম আছে সেইখিনি কৰো তাৰপিছত যিহেতু তো মই অসম পুলিচৰ লগত অলপ এইবাৰ জড়িত। মানে সাজু হৈ আছো সাজু হৈ আছো।
এনে হয়।
কাৰণে মই মোটামুটি আপোনাৰ পাঁচটামান বজাত খেলপথাৰত আপোনাৰ দৌৰিবলৈ গুচি যাওঁ। তাত আপোনাৰ পাঁচটামান বজাত ধৰা তাৰপিছত তাত মই গৈ অলপ নিজক দৌৰা দৌৰি কৰি ব্যায়াম কৰি মোটামুটি আপোনাৰ সাতটা চাৰে সাতটামান বজাত ঘৰলৈ উভতি আহো ঘৰলৈ উভতি আহ ঘৰলৈ উভতি আহি আপোনাৰ ধৰা কিছুমান খোৱা বস্তু থাকে যেনে ধৰা আপোনাৰ বুট বুট ভিজাই থলো বা কিছুমান থাকেই আৰু প্ৰটিন জাতীয় বস্তু সেইবিলাক খাওঁ। খাই উঠি আপোনাৰ, খাই উঠি আপোনাৰ অলপ ৰেষ্ট লওঁ, তাৰপিছত পিছত গা পা ধুওঁ। গা পা ধুই আপোনাৰ অলপ পঢ়া-পঢ়া শুনা কৰোঁ। তাৰপিছত তাৰ পিছত পঢ়া-শুনা কৰি উঠি। মায়ে ধৰা ভাত-তাত বনাই। ভাত-তাত বনাই উঠি ধৰা, নটামান বজাত আৰু ন টামান বজাত তমাৰ ভাত খাব মাটি দিয়ে, মাটি দিয়াৰ পিছত ভাত-তাত খাই লওঁ, তাৰপিছত আৰু অকমান ৰেষ্ট লওঁ।
অ', হয় হয়।
লৈ আপোনাৰ তাৰপিছত নিজৰ কামখিনি কৰোঁ আৰু। আপোনাৰ পিছে কেনেকুৱা ডেইলী লাইফৰ ওপৰত আপুনি ক'ব পাৰিব?
উম, হয়, হয়, অ', মই কম আমি ৰাতিপুৱা আমি ৰাতি ডেইলি লাইফটো আমাৰ ৰাতিপুৱাৰ পৰাই আৰম্ভ হয়, আপুনি জানে চাগৈ? অ', আমি ৰাতিপুৱা উ ঠি কেনে মই ৰাতিপুৱা উঠি আমি যাতে চোৱা ছোৱালী মানুহে বিচনা পাৰে। আদি কাম, আদি বিচনাৰ পাৰা ঘৰ সাৰা ঘৰ সাৰা হয় ৰাতিপুৱা উঠি কিনে। তাৰ পাছত মুখ ব্ৰাছ-ব্ৰাছ কৰ ব্ৰাছ কৰোঁ। ব্ৰাছ কৰি মুখ ধোৱা হয়, আহ তাৰ পিছত আমি পানী মই পানী পানী খাওঁ, অ', পানী খাই উঠি চাহ খোৱা হয়, চাহ খোৱা হোৱাৰ পাছত উ পঢ়া হয়, মই সাতটা বজাৰ পৰা চাগৈ আঠটা বজালৈ পঢ়া হয়।
হয়, হয়।
পঢ়া হয়, আহ আঠা বজাৰ পৰা গা পা গা গা পা ধুৱা হয়, গা পা ধুই উঠি আৰু অ', পানী আৰু কিবা ভাত-ভাত খোৱাা হয়। অ', উঠাৰ পাছত পানী ভাত খোৱা হয়, ভাত খোৱাৰ পাছত অ', ভাত খোৱাৰ বাচন বৰ্তন আদি ধোৱা হয়।
হয়, আপুনি আপুনি যে ক'লে পানী খাও এইটো আপোনাৰ যথেষ্ট ভাল কথা, মানুহে এনেও দিনত চাৰিৰ পৰা পাঁচ লিটাৰ পানী খালে ভাল আৰু। ধৰা, আপোনাৰ, আপোনাৰ শৰীৰটোয়ে, তেতিয়া ভালে থাকে। আপোনাৰ, আপোনাৰ বেমাৰ-আজাৰৰ পৰা ৰক্ষা পাব পাৰে। এইটো আপুনি ভাল কাম কৰে, পানী খাবলৈ, প্লাছ আপুনি ভাল ভাল, ভাল খাদ্যবোৰ খাব পাৰিলে ভাল, আপুনি এতিয়া ধৰা জাংক ফুডবোৰ যিবোৰ আপোনাৰ বাহিৰত তৈয়াৰ হয় তেলজাত জাতীয় বস্তু এইবিলাক এইবিলাক আপুনি অলপ যদি দূৰত ৰাখে তেতিয়া নিজকে আপোনাৰ স্বাস্থ্যৱান কৰি তুলিব পাৰে আৰু।
উম, উম, হয়, হয়, হয়, হয়, উম, উম। আমি জাং ফুড আজি খাব নালাগে, আমি ভাত খোৱা হয় ভাত, মই ভাত খাওঁ। এনেকৈ আৰু ৰাতিপুৱা ব্যয়ামো কৰা হয়, কেতিয়াবা, কেতিয়াবা। উম, ব্যায়াম কৰিলে, শৰীৰৰ উম।
হয় আপ আপোনাৰ এতিয়া ব্যায়াম চ্যায়াম কৰি থাকিলে আপোনাৰ দেহাটো নিজৰে ভালে থাকে আৰু। এতিয়া ধৰা যিহেতু গৰমৰ দিন গৰমৰ দিনত আপুনি নিজকে যেতিয়া ভালকৈ ৰাখিব। বা আজিকালি গৰমো বহুতো আ তেনেকুৱা আৰু বা গাঁও আমাৰতো এতিয়া গাঁও অঞ্চল। গাঁও অঞ্চলত আমাৰ খেতি বাতি খেতি বাতি চলি আছে বৰ্তমান যহেতু। বাৰিষাৰ বতৰ খেতি বাতিও চাব লাগিব ধৰা। যদি ধৰক ঘৰত কিবা জীৱ জন্তু বা গৰু ছাগলী পোহে এইবিলাকো চাব লাগিব। তেনেকুৱা আৰু আপোনাৰ পিছে ঘৰত কিবা এনেকুৱা পোহনীয়া বস্তু আছে নেকি?
অ', আমাৰ ঘৰত অ চৰে বুলি কোৱা বস্তুতটো আছে আৰু অ', গৰু আছে য'ত আমি গাঁৱলীয়া মানুহ। আমাৰ ঘৰত গৰু ছাগলী আদি পোৱা যায় তাৰ ভিতৰত গৰু আৰু। চৰে বুলি কোৱাতো আছে।
হয়, হয়। আপুনি ধৰা এতিয়া গৰু চৰু পুহিও বহুতখিনি পইচা পিইচা বা ধৰা
উম, হম হয়।
পুহি আপোনাৰ পইচা পাতিৰ ক্ষেত্ৰত বহুতখিনি সহায় পায়। ধৰা আপুনি তিনিটা তিনি আটা চাৰিটা গৰু ৰাখি দিলে আপুনি ধৰা নিজকে ব্যস্ত ৰাখিব পাৰি বা পৰা আপোনাৰ ৰাতিপুৱা সোনকালে গৰুটো পথাৰলৈ লৈ যোৱা। তাৰপিছত আপোনাৰ অ' তাৰপিছত আ আপোনাৰ দিনত এবাৰ চ চাব যোৱা বা গধূলি আনিব লাগিল তাৰপিছত আধাৰ দিব বা যিবিলাক খাদ্য আছে আৰু গৰুৰ তেনেকুৱা আৰু তেতিয়া আপোনাৰ নিজকে ব্যস্ত ৰাখিব পাৰি।
উম, উম আমাৰ ডেইলী লাইফৰ সেইটোৱে কাম আৰু।
হয়, হয়, হয়।
ৰাতিপুৱাৰ গৰু দিয়া। আৰু গধূলি ৰাতি শোৱাৰ আগতে গৰু আনা ছাগলী নেকৈ চৰাই বুলি কোৱা কৈছিলো মই। চৰাইটোক ৰাতিপুৱা এৰি দিয়া আহাৰ দিয়া আৰু আমি গাঁৱলীয়া মানুহ যাতে আমাৰ খেতি আছে আমাৰ এতিয়াাতো আপুনি জাগ জানে চাগৈ। বাৰিষা এ দিন খেতি কৰা হয় আহ খেতি খেতি পথাৰত যোৱা সেইগিলাক কাম আৰু।
হয়, হয়, হয় খেতি পথাৰতো ধৰা এতিয়ো ধানৰ কাম চলি আছে ধান ধান ধান তোট তোমাৰ এতিয়া পানী যিহেতু কঠীয়াা তোলা হওক বা এতিয়াতো বৰ্তমান কঠীয়া তোলাৰে সময় বা যিবোৰ আমাৰ গাঁৱলীয়া ভাষাত পেক কৰোৱা বুলি কয় সেইটোও চলি আছে আমি নিজে দেখিছো।
হয়, হয়।
কোৱা আৰু।
উম। আমাৰ কঠীয় কঠীয়া আমাৰ ঘৰত মই কেতিয়াবা কঠীয় তুলিব যোৱা হয় আৰু বাৰিষা কালত কঠিয়বোৰ পাছত ৰোৱা হয় যে ভুই ৰোৱা বুলি কৈ ভুই ৰোৱা হয়। ফুৰোৱা হয় আমি আমি এনেকৈ বহুতো মহিলাই লগ লাগি আমি ফুৰো।
হয়, হয়। এতিয়া ডেইলি লাইফ বুলি ক'লে আৰু আমাৰ এতিয়া যিকোনো ধৰা আমাৰ বনাই থোৱা বা লিখি থোৱা বা প্লেনিং নাথাকে আৰু জীৱন টোত আমাৰ ডেইলি লাইফত যিটো কাম হাতত পৰে সেইটোৱে কৰা যায়। এতিয়া, এ এতিয়া যিহেতু গৰ-গৰমৰ বতৰ এতিয়া মই গছৰ তলত বহি আছোঁ বা অ-অলপ অলপ পিছত কি হয় মই নাজানো আৰু এতিয়া ধৰা কিবা কাম আহিলে কৰিব লাগিব। তেনেকুৱা আৰু।
হয় হয় আমাৰ ডেইলি লি লাইফটো এনেকুৱাই আমি সদায় আমি লিচৰ নিচিনা কয় লিখি থ'ব নোৱাৰো। আৰু যে আমাৰ এইটো কাম আজি কৰিম কালি এইটো কামেই কৰি থাকিম সদায় আমাৰ সদায় কামবোৰ বদলি থাকে আমাৰ কেতিয়াবা টাইমৰ টাইমো সময় বদলি যায় আমাৰ কামো বদলি থাকে। উম, হয়।
মানে তেতিয়া ধৰা তোমাৰ যদি ক'বলৈ যাওঁ ডেইলি লাইফটো তোমাৰ কেনেকৈ আগবঢ়াই নিব পাৰে ধৰা তোমাৰ এতিয়া যিবোৰ কৰি আছা বা মানুহবোৰে যিবোৰ কৰি থাকে সেইটো কেনেকৈ অলপমান মানে সলনি কৰি ভালৰ ফালে আগবাঢ়ি যাব পাৰে সেইটোৰ বিষয়ে তুমি কিবা ক'বা নেকি?
অ', অ', কম দিয়ক। অ', আমি ডেইলি লাইফত আমাৰ যেনেকৈ ৰাতিপুৱা উঠি কিনে মোক ধোৱাতটো আমাৰ ভাল কাম বুলি কোৱা হয়, যি মুখটো আমি লেতেৰা হৈ থাকিলে, আমি খাদ্য খালে আমাৰ বেমাৰ হয় বুলি কাৰণে মুখ ধোৱাতো ভাল কাম। আমাৰ ডেইলি লাইফৰ আৰু কাম আমি ব্যায়াম কৰা আপুনি যেতিয়া, তেতিয়া কৈছিলে চাগৈ পানী খোৱা, উম, পানী খোৱা পানী খোৱাতো এটা ভালো কাম, আৰু আমাৰ ডেইলি লাইফত আমি ব্যায়াম কৰিলে পানী খালে আমাৰ ভাল হয়, আৰু আমাৰ শৰীৰৰ কাৰণে ভাল কাম আৰু। উম, আপুনি কি কব বিচ বিচাৰিছে মানে ডেইলী লাইফটো আমি কি কি ভাল কাম কৰোঁ?
ডেইলি লাইফত আপোনাৰ ভাল কাম বুলি ক'লে, আপোনাৰ নিজকে যেতিয়া ভালকৈ স্বাস্থ্যৱান কৰি ৰাখে সেইটোৱে ভাল বুলি মই ভাবোঁ। মানে ধৰা, ৰাতিপুৱাই উঠা, সোনকালে নিজৰ কাম বন কৰ, আ আপোনাৰ যিবোৰ আপোনাৰ সপোন আছে, সপোনৰ ফালে অলপ আগবাঢ়ি, বেয়া কামবোৰ যাতে নকৰে সেইবোৰক যদি চাই আপুনি ভালবোৰ, ভালবোৰ কাম কৰি থাকিলে, নিশ্চয় ডেইলি লাইফৰ জৰিয়তে নিজৰ জীৱনত আগবাঢ়ি যাব পাৰিব।
উম, হয়। আমি ডেইলি লাইফটো, আমাৰ সমাপ্ত তো ৰাতি বিচনাত শু, আপুনি ৰাতি কি কি কাম কৰে, ভাল কাম, সেইটো ক'ব পাৰিবনে?
হয় কৈ আছো, যেতিয়া ধৰা সন্ধিয়াৰ পৰা মই কৈ যাওঁ, সন্ধিয়াত ধৰা আমি, যিহেতু গধূলি হৈ যায় আন্ধাৰ হৈ যায় আমাৰ গাঁৱৰ ফালেতো ধৰা, বা লাইনৰ ব্যৱস্থা বা লাইটৰ বা পোহৰৰ অলপ দিগদাৰী হয়, তো আমি যিকোনো প্ৰকাৰে আৰু অলপ পঢ়া-শুনা, পঢ়া-শুনা কৰি যিহেতু, আমিও এতিয়া বিদ্যালয়ত যোৱা ল'ৰা-ছোৱালী কিবা তেনেকুৱা আৰু অলপ পঢ়া-শুনা কৰি, ৰাতি, ৰাতি অলপ সোনকালে যাতে শুব পাৰোঁ, ৰাতি যাতে ইমান ধৰা বেছি দেৰি নকৰি সোনকালে শুই যায় এতিয়া, ৰাৰে ৰাৰেহে ৰাতিপুৱা উঠাতো অলপ সহায় হয়। তেনেকুৱা আৰু
হয়, হয়।
ঠিক আছে বাৰু, আপোনাৰ লগত কথা পাতি বহুত খিনি জানিব পাৰিলোঁ আজি।
উম, উম। মইয়ো আপোনাৰ লগত কথা পাতি বহুত কথা গম পালোঁ। যিবোৰ মই জনা নাছিলোঁ আগতে। সা, অ, ডেইলী লাইফ ফৰ কথায়ে ধৰক, আমি কৰা কামৰ কথায়ে
হয়, হয়। ঠিক আছে, তেতিয়াহ'লে।
উম, ধন্যবাদ।
ধন্যবাদ।